হয় শুনিছানে অ হয় কিবা কৰি আছিলা নেকি
নাইব এনে বহি আছিলো তুমি কি কৰিছা
অ ময়ো এনেই আছিলো ৰ'বা অ কিবা খালা নাই
অ চাহ খালো ৰবা তুমি খালানে
অ দিয়া কোৱাচোন
হয় মই ভাবি উ পঠ হ মানে অলপ কথা পাতিলেও মানে পাতিব খুজিছিলো উম পাৰি ন
অ অ পাৰি কোৱা
অ আৰু তুমি কি ভবা সামাজিক মাধ্যম আমাৰ বাবে কিমান খিনিলৈকে গুৰুত্বপূৰ্ণ আৰু কিমান খিনি আমাক সহায় কৰিছে বুলিও তুমি ভাবা মানে
এতিয়া চাবা কাৰণ সামাজিক মাধ্যমটো এতিয়া আমাৰ আহ দৈনন্দিন জীৱনৰ মানে বহুত গুৰুত্বপূৰ্ণ বস্তু হৈছে কাৰণ আহ বৰ্তমান মানে সামাজিক মাধ্যম নহলে কোন নোৱে চলিবই নোৱাৰে আহ ডাঙৰ হওঁক সৰু আ চবৰে হাতে হাতে ফোন টো থাকে চবে সামাজিক মাধ্যমত এনেদৰে ক কিবা নহয় কিবা চাই থাকে
হয় হয় ঠিকে কৈছা আৰু মই ভাবোঁ যে সামাজিক মাধ্যম এনেকুৱা এটা উম মানে বস্তু যি বস্তুৱে আমাক মানে মানে ইন্টাৰনেট ব্যৱহাৰ কৰি উম মানে সকলো ধৰণৰ সকলো ধৰণৰ খবৰে আমি বহু মুহূুৰ্ততে পাওঁ, আৰু দেশ বিদেশৰ খবৰ আমি মানে সামাজিক মাধ্যমৰ দ্বাৰা অ', আমি সোনকালে পাওঁ বাৰু আজিকালি, মানে আজি ধৰা ৰাছিয়াত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যি যুদ্ধ হৈ আছিল, যুদ্ধৰ সকলোবোৰ ঘটনাই আমি, মানে, খুব মানে সোনকালে পাই আছিলোঁ আৰু মানে লগালগ পাই আছিলোঁ বুলি ক'ব পাৰি। অ', সেয়েহে মই ভাবো যে সামাজিক মাধ্যম আমাৰ বাবে বহুখিনি, গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, আৰু অ', কৰি যাব বুলি মই ভাবো, আৰু ক'বলৈ গ'লে সামাজিক মাধ্যম আমাৰ দৈনন্দিন জীৱনৰ এক, গুৰুত্বপূৰ্ণ অংশ হয় নে নহয় বাৰু?
হয়, তুমি ঠিকে কৈছা। কাৰণ অ, এতিয়া চাবা সামাজিক মাধ্যমত আমি, বেলেগ টো চাবা লগতে আৰু আহ, আমি এতিয়া পঢ়াশুনাতে যদি আমি কিবা অসুবিধা পাও। তেন্তে আমি সামাজিক মাধ্যমৰ আজিকালি ধৰা বিভিন্ন ধৰণৰ এপ ওলাই দিয়াচোন, সেই এপ বিলাকত আমি চাব পাৰোঁ, বা আমি ইয়াক ভালদৰে ব্যৱহাৰ আৰু এ এইটোতো হয় যে আজিকালি সামাজিক মাধ্যমৰ যোগেদি এতিয়া আমি বহুত দূৰৰ মানুহ এজনৰ লগত মানে, ভিডিঅ' কলত হওক মানে এনেধৰণে কথা পা তিব পাৰোঁ বা, মেছেজৰ যোগেদি কথা পাতিব পাৰোঁ, ত' সেইটো কাৰণে আগতে কি হৈছিল আমি বহু দূৰে থকা মা এজনৰ লগত আমি, কথা পাতিব লাগিলে আমাৰ আহ মানে আহ বহুত অসুবিধা হৈছিল আমি টেলিফোন যোগেদি বা অ', চিঠিৰে উম, চিঠিৰে কথা পাতিব লাগিছিল, কিন্তু এতিয়া সেইটো অসুবিধা নাই আৰু এতিয়া আমি অ মানে লগে লগে ফোন কৰিব পাৰো মেছেজ কৰিব পাৰো। বা কেতিয়াবা কিছুমান এনেকুৱা আছে ল'ৰা ছোৱালী বোৰ বহুত অ দূৰত মানে হোষ্টেলত থাকে বা এনেকুৱা পি জিত থাকে ত' সেই সেই সময়ত মানে তেওঁৰ মানে এ মানে মাক দেউতা হওক কলে এনেকুৱা নিজৰ ল'ৰা ছোৱালীক ভিডিঅ' কলৰ যোগেদি হলেও চাব পাৰে আৰু।
হয় হয় তুমি ঠিকেই কৈছা, আৰু সামাজিক মাধ্যমৰ সহায়ত মানে তুমি যে মানুহৰ লগতে আমি সম্পৰ্ক ৰাখিব পাৰো হয় একেবাৰে ঠিক কথা কৈছ কাৰণ আমি সামাজিক মাধ্যমৰ দ্বাৰা আমি উম এজন আমেৰিকাৰ মানুহৰ লগতো সম্বন্ধ ৰাখিব পাৰো আমেৰিকা লণ্ডন সকলো ধৰণৰ দেশৰ মানুহৰ লগতে আমি সামাজিক মাধ্যমৰ দ্বাৰা আমি আহ এ সম্পৰ্কটো জীয়াই ৰাখিব পাৰো আৰু উ সামাজিক মাধ্যমৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ তথ্য আমি লাভ কৰো আৰু বিভিন্ন ধৰণৰ সা সুবিধা হৈছে তুমি কোৱাৰ নিচিনা তুমি যে ক'লা যে অহ শিক্ষাৰ তাৰ পাছত উ উ মনোৰঞ্জন তাৰপাছত সংবাদ আৰু ব্যৱসায় তাৰ পাছত স্বাস্থ ছ তাৰপিছত আৰু সামাজিক মাধ্যমত মানে চাক কৰি বিভিন্ন ধৰণৰ তথ্য আমি পাওঁ কাৰণ আজিকালি সকল সকলো যিহেতু সামাজিক মাধ্মতেই প্ৰচাৰ হয় আৰু সেইবাবে আমি বহুখিনি তথ্য আমি সামাজিক মাধয়ম মন্দিৰৰে পাওঁ আৰু উম সামাজিক মাধ্যমে আমাৰ মানে জ্ঞান বৃদ্ধি কৰে আৰু উ মানে আমাৰ জ্ঞান যিখিনি থাকে তাৰে দুগুণ কৰি পেলাই বুলি মই ভাবোঁ আৰু আমি সামাজিক মাধ্যমৰ দ্বাৰা ব্যৱসায়ৰ যি যি মানে আমি ধৰা তুমি ব্যৱসায় কৰিব বিচাৰিলা ত' আমি মানে সামাজিক মাধ্যমৰে আমি ব্যৱসায় তথ আমি ল'ব পাৰো কাৰণ কোনটো সামগ্ৰী কি ধৰণে সেৱা প্ৰচাৰ কৰিব পাৰি সামাজিক মাধ্যমৰ যোগেদি আমি সহজে উ, উ সেইখিনিয়ে আমি উপলব্ধি কৰো।
হয় তুমি ঠিক ঠিক কৈছা দিয়াচোন, আৰু অ' বৰ্তমান চবা যে সামাজিক মাধ্যমৰ যু আমাৰ বহুতৰে এটা মানে ইনকামো হৈ আছে, এতিয়া কিছুমানে কৈ দিয়াচোন যে এনেদৰে এনিটাইম সামাজিক মাধ্যমত ব্যস্ত হৈ থাকে বা এনিটাইম কিবা কিবি ভিডিঅ' বনাই থাকে কিন্তু আ সেইটো এক প্ৰকাৰৰ ভালো হৈছে কাৰণ আহ বহুতে সেইটোৰ পৰা নিজৰ এটা উপাৰ্জন উলিয়াই আছে যদি ইয়াক আমি ধৰা ভাল্লৰে ব্যৱহ ব্যৱহাৰ কৰো ন' এই আমাক এ ধুনীয়া এটা উপাৰ্জনো দিয়ে ত' আমি অ' ইয়াক ভালদৰে ব্যৱহাৰ কৰিব লাগে এনেকুৱা নহয় যে আমি এ এনিটাইম সাজিক মাধ্যম মত সোমাই থাকিব লাগে, সেইটো হলে আমাৰ নিজৰ কাৰণে বেয়া দিছো, কিন্তু ধৰা আমি যদি ইয়াৰ পৰা কিবা এটা সুবিধা পাইছো বা ই এম কিবা এটা আমাৰ উপাৰ জন হৈছে ত' এইটো আমি ভালদৰে ব্যৱহাৰ কৰিব, আৰু সময়ত ব্যয়ৱহাৰ কৰিব লাগে। ধৰা, আমি নিজৰ সকলো কাম, কাজ, পঢ়া, শুনা এৰি পেলাই, কামা সাঁ মাজিক মাধ্যয়মত লাগি থাকিব নালাগে দিয়াচোন, সেইটো আমাৰ আহ, বাবে উত ক্ষতি
হয় হয়, তুমি ক'থা কৈছা সামাজিক মাধ্যমৰ মানে কিছুমান ধৰা মানে অলপ কিছুমান মানে, অপকাৰিতা আছে বুলি মইও ভাবোঁ, কাৰণ অত্যাধিক ব্যৱহাৰে আমাৰ সময়খিনি নষ্ট কৰে তাৰ পাছত পঢ়া শুনাটো আমাৰ প্ৰভাৱ পেলাই। আৰু মানে, পঢ়া শুনাৰ প্ৰভাৱ মানে কি আৰু, ব্যাঘাত জন্মাই কাৰণ আজিকালি যিহেতু উম, ইউটিউব তাৰ পিছত, হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম এইবোৰৰ এইবোৰ সাঁ সামাজিক মাধ্যমৰ দ্বাৰা মানে, ছাত্ৰ ছাত্ৰীসকলেও ইয়াৰ দ্বাৰা বহুখিনি প্ৰভাৱিত হৈছে। আৰু ক'বলৈ গ'লে পঢ়া শুনাতো ইয়াৰ জৰিয়তে বহুখিনি ব্যাঘাত জন্মিছে। কাৰণ, অ', বহুতো ল'ৰা ছোৱালী মানে, নিজৰ পঢ়া এৰি পেলাই, সেইখিনিতে মানে ব্যস্ত থাকে, আৰু সেইটোৰ পৰা মানে তেওঁলোকৰ বহুখিনি ক্ষতি হৈছে। আৰু মই ভাবো যে, কি কিছুমান সামাজিক মাধ্যমত ধৰা, মানে ভূৱা খবৰ, মানে বহুখিনি মানে প্ৰভাৱ কাৰণ, সামাজিক মাধ্যমত ভুৱা খবৰ দ্ৰুত গতিত বিয়পি পৰে, আৰু আৰু মই ভাবো যে, ব্যক্তি ব্যক্তিগত তথ্যৰ গোপনীয়তা বিপদতো পৰিব পাৰে, সেইবাবে আমি সামাজিক মাধ্যমৰ পৰা মানে অলপমান ভালদৰে থাকিব লাগে, তুমি কি ভাবা?
তুমি, এ ঠিকে কৈছা কিন্তু এটা কথা যে, আহ তুমি যে কলা সামাজিক মাধ্যমৰ আমাৰ কিছুমান অপকাৰিতা আছে, এইটো নহয় আচলতে, কাৰণ চাবা ইয়াৰ ত' আমাৰ মানুহবোৰৰ ওপৰত নিৰ্ভৰ কৰে। যদি আমি ইয়াক ভালদৰে ব্যৱহাৰ কৰিছো তে তে ইয়াৰ পৰা আমি উপকাৰ পাইছো, যদি আমি ইয়াক বেয়াদৰে ব্যৱহাৰ কৰিছো, তেতিয়া অপকাৰ হব। কাৰণ এইটো, আমি নিজে বুজি পাব লাগিব যে, আমি কোনটো সময়ত ইয়াক ফোনটো চাব লা গে, কোনটো সময়ত সামাজিক মাধ্যয়ম ব্যৱহাৰ কৰিব লাগে, কোনটো সময়ত পঢ়িব লাগে। আমাৰ এটা আহ, মানে সময় থাকিব লাগে। এনেকুৱা নহয় যে, আহ, সামাজিক মাধ্যয়ম টো এতিয়া আমাক কৈ থকা নাই যে, এইটো কৰ' সেইটো কৰ'। আমাৰ, সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব, যদি আমি সকলো পঢ়া শুনা বাদ দি পেলাই সামাজিক মাধ্যয়মত লাগি আছো কাম কাজ এৰিছো, তেন্তে সেইটো আমাৰ ভুল। আমি ইয়াক আ, মানে আমি এইটোৰ পৰা দু দোৰ হ'ব লাগে।
তুমি কি ভাবা?
হয়-হয়, তুমি ঠিকে কৈছা, কাৰণ সামাজিক মাধ্যমত আমি অলপ মানে সচেতন আৰু সীমিতভাৱে, ব্যৱহাৰ কৰাটো উচিত। তেতিয়া আমাৰ বাবেও, ভাল হ'ব। মানে আমি নিজৰ সময় কৰি ইমানে ব্যৱহাৰ কৰিব নালাগে আৰু সময় নষ্ট কৰি। মই ভাবো, কাৰণ উম, সকলোৱে আমি সমান সময় দিব লাগে, আৰু আমি নিজৰ উন্নতিৰ বাবে আমি, উম, সামাজিক মাধ্যয়ম ব্যৱহাৰ কৰাটো উচিত, কাৰণ সামাজিক মাধ্য ম, যিহেতু আমাক বহুখিনি সহায় কৰে। আমি তাৰ, সামাজিক মাধ্যমৰ পৰা, আমি ভালখিনি আয়ত কৰিব লাগে, তাৰ পৰা আমি যি যি আমাৰ যি যি বস্তু আমাৰ জ্ঞানখিনি আৰু উন্নতৰ উচ্চত সীমালৈ লৈ যাব পাৰে, সেইখিনি ব্যৱহাৰ কৰিবলৈ আমাৰ উম জ্ঞানৰ জ্ঞানৰ ভাণ্ডাৰ টো আৰু ওপৰলৈ আমি বৃদ্ধি কৰিব লাগে, আৰু বিনা কাৰণত আমি ইয়াক ব্যৱহাৰ কৰাটো উচিত নহয়, তুমি কোৱাৰ দৰে আৰু অলপমান উম, অলপমান মানে ইমানো খুব মানে ভালকে বিশ্বাস কৰিব নালাগে। সামাজিক মাধ্যমক, কাৰণ উম, তাতেই বহু ধৰণৰ ভুৱা খবৰো পোৱা যায়, হয় নে নহয়?
হয় হয়, তুমি ঠিকেই কৈছা, সেইকাৰণে আমি ইয়াক আহ সীমিত ভাৱে আৰু মানে সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে। এটি সা পিছে তোমাৰ লগত আজি এনেদৰে সামাজিক মাধ্যমৰ ওপৰত কথা পাতি বহুত ভাল লাগিল দিয়াচোন।
হয় হয়। ঠিকেই কৈছা আৰু। বহুখিনি তথ্য বা কথা তোমাৰ পৰাও জানিব পাৰিলো মোৰো ভাল লাগিলে।
হয় হয়। ম
এনেকৈও যাতে আমি আগলৈও কথা পাতি যাব পাৰো।
অ ঠিক আছে। তেতিয়া আজি ৰাখিছোঁ নহ'লে।